হেল্ল' অ কি কৰি আছা
এয়া আছো বাৰু তুমি কি কৰি আছা
মই আছো এনে বহি আছো পিছত খোৱা লোৱা হ'ল
খোৱা লোৱা হ'ল বাৰু খালো
অ
তাৰে বোলো ব্যস্ততটো নাই
ব্যস্ত নাই বাৰু বৰ্তমান কচোন
অ', তাকে বোলো এইয়া হেৰি আজিকালিতো এটা বহুত ডাঙৰ এটা সমস্যা হৈছে জীৱ ভূমিস্খলন
অ', বহুত ডাঙৰ সমস্যা।
তাকেদৰে ভূমস্খলনৰ বিষয়ে কথা পাতোবুলো অলপ।
অ', পাৰি, পাৰি
তাক এতিয়া ভূমিস্খলন উ মানে কি ধৰ এতিয়া
ভূমিস্খলনতো এতিয়া এনেকুৱা যিবিলাক পাহাৰীয়া জেগা আছে পাহাৰীয়া জেগাবিলাকত তেতিয়া মানে প্ৰচুৰ পৰিমাণে বৰষুণ হয় ভূমিকম্প হয় বা ধুমুহা চুমুহা আহে আহিলে মানে পাহৰ পাহাৰৰ সেই মাটিখিনি খহি পৰে খহি হলে মানে যদি তাতে পাহাৰত মানুহৰ ঘৰ দুৱাৰ থাকে ঘৰ দুৱাৰ ভাঙি, ভাঙি দিয়ে তাৰপিছত তেনেকে আৰু গোটেই পাহাৰ মানে খহি পৰে শিল, শিল বাগৰি পৰে পৰি তেনেকে মানুহৰ বহুত খিনি ক্ষতি কৰে সেইটোৱে আৰু ভূমি খলং
তাকে যিটো মানে ধৰ এতিয়া পাহাৰীয়া যিবিলাক অঞ্চল আছে
উম, উম।
তাতে মানে সদায় এটা প্ৰধান সমস্যা হিচাপে থাকে যিদৰে আমাৰ নদীৰ ওচৰত মানুহখিনিৰ বানপানী এটা ডাঙৰ সমস্যা
উম, উম।
পাহাৰত থকা মানুহখিনিৰ কাৰণে এটা ডাঙৰ সমস্যা এইটো ভূমিস্খলনটো
উম, ঠিকে কৈছা।
উম, আৰু ধৰ প্ৰাকৃতিক ভাৱে এইটো প্ৰাকৃতিক বস্তু যিহেতু এইটো মানে বহুত পৰিমাণে ৰোধ কৰিব নোৱাৰিও
নোৱাৰি নোৱোৱাৰি
ৰোধ কৰাৰ যদি
ইতে ভূমিস্খলনতটো হয় কিন্তু ইয়াতে ৰোধ কৰাৰ উপায় হৈছে পাহাৰ বা পাহাৰীয়া অঞ্চল বিলাকত প্ৰচুৰ পৰিামানে আমি গছ পুলি ৰুব লাগে কাৰণ গছৰ শিপাই মাটি ধৰি ৰাখে বৰষুণ দিলে বানপানী হলে সেই মাটিয়ে মানে হৰিপাত মানে যিখিনিপ আছে শিপাখিনিয়ে বাধা বাধা প্ৰদান কৰে কাৰণ শিপা খিনিয়ে খামুচি ধৰা ধৰা ধৰি থাকে মানে ভূমি খিনি গতিকে পাহাৰৰ মাজ খহি পৰা শাস্ত মানে অসুবিধা মানে পায় আৰু পাহাৰখনত যতে কিন্তু মানুহে আজিকালি চব চবফালে গছ-গছনি কাটি তহিলং কৰিছে তহিলং কৰি উদং কৰিছে পাহাৰৰ তলিবিলাক গোটেই সেইকাৰণে পাহাৰত বৰষুণ দিলে অলপমান গোটেই মাটিখিনি খহি পৰে, কাৰণ সিপাৰ জোৰ নাই সিপাৰ গোল বিলাক তোমাৰ দুৰ্বল হৈ গৈছে।
উম, উম। এতিয়া, তাকেতো ভমিস্খলনৰ ফলত ধৰ এতিয়া হৈ যোৱাৰ লগে-লগে এই তাতে বাস কৰা মানুহখিনিৰ কি অৱস্থা হয় ধৰ
উম, উম।
মানুহে একদম হেৰি হৈ যায় ঘৰ-দুৱাৰ ভাঙি যায়। মানে এই খহনীয়াৰ ফলত
অ', গুৱাহাটী চহৰত মানুহৰ তলত যিখিনি ভৈয়াম অঞ্চল আছে, ভৈয়াম অঞ্চলত মানে সমান মাটিত ঘৰ বনোৱা মানে, মানুহৰ বহুতৰ সপোন কিন্তু, সেই ক'ব গ'লে গুৱাহাটীত সমান মাটি বা তেনেকুৱা খালী জেগা প্ৰায় নায়ে এতিয়া বৰ মানুহ গতিকে, বহুতো মানুহে পাহাৰৰ ওপৰতে বসবাস কৰি আছে, নিজৰ ঘৰ-দুৱাৰ বান্ধি পাহাৰৰ ওপৰত। কিন্তু, সেই পাহাৰত ঘৰ বান্ধি আছে যদিও মানে তেওঁলোকে ৰাতি শুওতেওঁ মানে বিপদতে শুব লগা হয় কাৰণ, ৰাতি এজাক বৰষুণ দিলেতেওঁলোকৰ চিন্তা হয়, যদি পাহাৰৰ মাটি খহি আহে
উম, উম, উম।
তেনেকুৱা, বহুত চিন্তাৰ ওপৰত তেওঁলোকে মানে টোপনি মাৰিবলগীয়া হয়। তেওঁলোকৰ বহুত চিন্তাৰ বিষয় এইটো। তেনেকুৱা অৱস্থাত তেওঁলোকৰ মানে সেই সিয়াল ৰাখিব লাগে যে পাহাৰত তেওঁলোকে গছ গছনি ৰোপন কৰিব লাগে। ৰোপন কৰি সেই গছত পানী দি ডাঙৰ কৰিব লাগে যাতে সেই শিপাবোৰ এ মানে পাহাৰৰ মাটিবিলাক ধৰি ৰাখে আৰু বিশেষকে সেইটো এটা মানে সমস্যা হৈছে যে মানে যিখিনি পাহাৰৰ মানুহ আছে, তেওঁলোক পাহাৰ কাটি গছ গছনি কাটি নিজৰ ঘৰ বনাইছে বনাওঁতে মানে পাহাৰৰ যি যিখিনি মাটি আছে, মাটিৰ শক্তিটো কমি গৈছে। দুৰ্বল হৈ গৈছে বা গছ গছনি নোহোৱাৰ ফলত শিপাবোৰ নোহোৱা হৈ গৈছে। সেইকাৰণে পাহাৰ মাটিখিনি তোমাৰ ফোপোলাৰ দৰে হৈ গৈছে বা গুৰ মাটি হৈ ফালে অলপ বৰষুণ দিলে বা বানপানী হ'লে তোমাৰ গোটেই পাহাৰ মাটি খহি আহে, আহি মানে মানুহৰ ক্ষতি কৰে। সেইটো এতিয়া কব গ'লে মানুহৰে ভুল।
তাকেতো।
বা ভূমিস্খলন হোৱাতো হ'বই কিছুমান জোগাত। তথাপিও আমি যিমান পাৰো ৰোধ কৰিব পৰাৰ আমাৰ উপায় আছে। কিন্তু সেই উপায়খিনি মানু্হে অৱলম্বন নকৰে।
তাকেতো। এতিয়া ধৰ গছ গছনি কিছুমান ঠাইত নাথাকে। তাৰপিছত ধৰ আ যিখিনি ধৰ এতিয়া আমাৰ এই ৰাস্তা ঘাট বনাই আছে ধৰ। যিবিলাক মেজৰ মেজৰ হাইৱেবিলাক আছে, এন এইচ ফিপ্তিন এ হওঁক এন এচ থাৰ্টি চছেভেনে হওঁক, তাৰ ওচৰে পাজৰে যিবিলাক ধৰ পাহাৰ থাকে। সেই পাহাৰখিনিটো কাটি কিনেতো ৰাস্তাটো বনাইছে। বনোৱাৰ ফলত সেই পাহাৰখনৰ অলপ এ ক্ষতি হয়। যাৰ ফলত ধৰ এই ভূমিস্খলনতটো হোৱাৰ পৰিমানটো বেছি থাকে। সেইটো হোৱাৰ লগে লগে ধৰ এতিয়া যদি ভূমিস্খলন হৈ যায় সেই সেনেকুৱা ঠাইত। তাৰ ফলত ত' এতিয়া ৰাস্তা ঘাটও বন্ধ হৈ যায় একেবাৰে। কাৰণ আমি গুৱাহাটীৰ ক্ষেত্ৰত যিমান দেখো তাতকে বেছি ধৰ আমাৰ নৰ্থ ইষ্টৰ সিফালে সিফালে যিখিনি ৰাজ্য আছে।
উম, অৰুৱা-অৰুণাচল মেঘালয় সেনেকুৱা জেগাত পুৰা বেছিকে এইটো বস্তু হয়। বিশেষকৈ অৰুণাচলতো তোমাৰ দিনে ঘন্টাই প্ৰতি মাটি খহি পৰি থাকে ৰাস্তা বন্ধ হৈয়ে থাকে।
উম, উম আৰু ধৰ এইটো হ'লে ধৰ এতিয়া কেতিয়াবা আমি মানুহৰ মৃত্যু হোৱা দেখা পাওঁ বা অন্যান্ন জীৱ জন্তুৰ মৃত্যু হয়।
উম।
তাৰপিছত এইবিলাক আৰু বিভিন্ন ধৰ
তোমাৰ এতিয়া অ-অ-অলপতে এতিয়া নিজত পাইছোৱে অৰুণাচলত তোমাৰ গোটেই ৰাস্তা সহি পৰিছে। পাহাৰৰ সৈতে তোমাৰ পাহাৰৰ মাটিৰ লগতে গোটেই ৰাস্তাও খহি পৰিচে লগতে মানুহো সেই মাটিৰ লগতে মানে বিলীন হৈ গৈছে ভিতৰত সোমাই তেওঁলোকৰ মৃত্যু বৰণ কৰিছে। তেনেকুৱা বহুতো ঘটনা দেখা কাৰণ বিশেষকে পাহাৰীয়া অঞ্চলত এইটো সমস্যা মানে বহুত চিন্তনীয়। কাৰণ এইটো তো থাকিবই পাহাৰৰ অঞ্চলত গতিকে মানুহখিনি যিখিনি বাস কৰিব যায় পাহাৰৰ অঞ্চলত। সেইখিনি মানুহ-মানুহ মানে সজাগ হোৱাটো বেছি জৰুৰী। কাৰণ মানুহখিনি যিহেতু আছে প্ৰকৃ প্ৰকৃতিৰ নিয়মৰ মানে তোমাৰ বিপৰীতে কাৰণ। প্ৰকৃতিত টো এনেকুৱা নিয়ম মানে ঘটনা ঘটিয়ে থাকে দুৰ্যোগ এটা এটা ক'ব গ'লে।
উম, উম, উম।
গতিকে মানুহখিনিয়ে নিজৰ ধ্যান নিজে ৰাখিব লাগিব নিজে সজাগ হ'ব লাগিব সেই অঞ্চলক লৈ। কাৰণ কেতিয়া পাহাৰ খহি পৰে বা কেতিয়া কেনেকুৱা গম নাপায়। গতিকে তেওঁলোকে সেনেকৈ বাচিব পৰা কিছমান পদক্ষেপ ল'ব লাগে যেনেকুৱা তোমাৰ পাহাৰত ঘৰ বান্ধিলে বা পিছফালে ডাঙৰ দেৱাল দিয়ে যাতে মাটিয়ে সহজে খহাব নোৱাৰে, কাৰণ খহাব পাৰে হলেও মানে কিছু পৰিমাণ ৰাখিব পাৰিব আৰু সেনেকুৱা দিব লাগে, তোমাৰ কৈছোৱে গছনিতো ৰ'ব লাগিবই গছ গছনি নহ'লে নহয়
গছ গছনি ৰুব লাগিব আৰু তাৰ ধৰে এই কি বুলি কয় এইটো যিবিলাক নলা নৰ্দমা আছে এইবলাক ড্ৰেইন বিলাক যে সেই-সেই-সেইেতটো যাতে ভালকে হেৰি কৰি ৰাখে
অ, এতিয়া তোমাৰ যেনেকাা আমাৰ অ, আমি দেখা পাওঁ নদীত তোমাৰ যেনেকে নদী পানী নদীত পানী আহিলে তোমাৰ নদীৰ যিটো গৰাৰ গৰা খহনীয়া হয় নদীৰ ওচৰত থকা যিখিনি মাটি আছে সেইিন পানীয়ে খুৱাই লৈ যায়।
উম, উম,
ঠিক তেনেককা পাহাৰৰ যিলাক মানে তমাৰ নি জোৰা বা পানী বা এনেকুৱা জান জুৰি বৈ আহে সেইবিলাকো যেতিয়া ধাৰটো বেছি হয় হ'লে পাহাৰৰ ঔষধ মানে ৰাষ মাজত থকা মাটিখিনিক সহায় লৈ আহে গতিকে তেনেকুৱা অৱস্থাত যিখিনি মানে, বস মানুহৰ বসতি ঘন সেনেকুৱা জেগাত মানে চৰকাৰ বা যিখিনি স্থানীয় মানুহ আছে তেওঁলোকেও, তেনেকুৱা জান জৰিবোৰৰ কাষ কাষে পাছৰে ভাল, মানে মাটি খোৱাব নোৱাৰা ব্যৱস্থাপনা কৰিব পাৰে যেনেকুৱা তোমাৰ, ডাঙৰ ডাঙৰ শিল শিল থৈ দিব পাৰে যাতে খহি নাহে বা, চিমেণ্টেৰে প্লাষ্টাৰ কৰি দিব পাৰে বা বাহেৰে বা বস্তা তেনেকে বান্ধিও দিব পাৰে। ত পা মাতে এনি খহি নাহে।
উম, উম,
তেনেকুৱা পানীৰ ধাৰত যাতে মাটি হৈৰি আহিব নোৱাৰে সেনেকুৱা পদক্ষেপো ল'ব লাগে। তেনেকুৱা ক তেনেকুৱা সময়ত। কাৰণ পাহাৰততো মাটি খৰিবই আৰু যিখিনি মানুহ ঘন সেনেকুৱা সময় মানে সেনেকুৱা জেগাতহে কৰিব লাগে।
এতিয়া আগতেতটো পাইছিলোয়ে গোতেেই গুৱাহাটীখনত তোমাৰ প্ৰায় হৈছিলে বৰষুণ দিল তোমাৰ ভূমিস্খলন হয় মানুহৰ মৃত্যু হয় ঘৰ দুৱাৰ ভাঙে, সেনেুৱা দুৰ্যোগ পায়ে থাকক এই ব্তেও পাই থাকো এনেকুৱা সম সেনেকুৱা দুৰ্যোগ।
উম, উম, ধৰ ভূমিস্খলন হোৱাৰ সময়তটো সেনেকুৱা থাকে নেকি কিবা ধৰ,
ভূমিস্ন হোৱাৰ সময় বুলি কলে তোমাৰ এতিয়া সময় বুলিক কেনেকুৱা নাথাকে তোমাৰ যেতিয়া মানে প্ৰচুৰ পৰিমাে অ দবাত বৰষণ যিটো আমি কওঁ সেইটো স তেনেকুৱা বৰষুণ হয়। মানে যিবিলাক পাহাৰৰ মানে দুৰ্বল অংশ থকা মাটিৰ সেনেকুৱা মাটিবিলাক মানে পানীৰ যিটো পাহাৰৰ পৰা তললৈ বৈ আহে ন মাটি পানী বিলাক এই তেনেকুৱা বৈ আহা তাৰ লগতে মানে মাটিব বিলাকো মানে খহি খহি আহি তল তলত পৰে আহি তেনেকুৱা হয় বা তোমাৰ এতিয়া তোমাৰ বৰষুন নহলেও মানুহে বৰষুণৰ সময় নহয় ভূম্ল নহয় কিন্তু সেনেকুৱা সময়তো হয়তো যদি ভূমিকম্প আহিছে বৰষুনৰ ঠাইত।
ভূমিকম্পটো তোমাৰ মাটি খহি পৰি কৰিব পাৰে কাৰণ ভূমিকম্পতটো সেনেকুৱা হয়য়েই যিহেতু এইটো স্বাভাৱিক। গতিকে তেনেকুৱা কোনো মানে নিৰ্দিষ্ট সময় নাথাকে। নিৰ্দিষ্ট সময় নাথাকে কোনো। সময় নাথাকে তোমাৰ যেতিয়া তেতিয়া হব পাৰে মানুহ সদা সজা হৈ থাকিব লাগে।
উম, সজাগতা বুলি কওঁতে এতিয়া ধৰ কেনেকুৱা ধৰণৰ মানে ধৰ ভূমিস্খলনৰ সময়ত কি কি ধৰ কেনেকুৱা বস্তুবিলাক উ বেছি গুৰুত্ব দিয়া প্ৰয়োজন মানে?
মানুহ মানুহ মানুহে এখন ঘৰ বনালে তাতে ঘৰখন মজবুত ভাৱে বনাব লাগে। আৰু এটা ঘৰখন বনাওঁ এ ধ্যান ৰাখিব লাগে এটা পাহাৰৰ খ তোমাৰ ডাঙৰ-ডাঙৰ-ডাঙৰ-ডাঙৰ শিল আছে গছ গছনি আছে কাটিব নলগাকে বা ক্ষতি নকৰাকে আমি ঘৰখনো বনাব পাৰোঁ কাৰণ সেই ডাঙৰ গছডালাৰ হয়তো তোমাৰ তাৰ ওচৰে পাজৰে থকা বহুত মিটাৰ মানে, মিটাৰ দূৰত্ব যিখিনি মাটি আছে সেইখিনি তাৰ সিপাই মানে খামুচি ধৰি আছে।
উম', উম'।
বা ডাঙৰ শিল এটা আছে শিলটো হয়তো কিবা এটা ভাল মানে এটা মানে তোমাৰ স্থিৰত থাকি মানে পাহাৰৰ মাটিবিলাক ৰখাই আছে। কিন্তু সেনেকুৱা সময়ত মানুহে কি কৰে, শিল ভাঙি তোমাৰ গছ ডাঙৰ ডাঙৰ গছ কাটি নিজৰ ঘৰখন বনাই লয়। ঘৰখন বনাৰ ফলত মানে পিছালে আকৌ সেই সেনেকুৱা সমস্যাৰ সন্মুখীন হয়। গতিকে ঘৰখান বনাওঁতে সেইখিনি গোটেই গোটেইখিনি আজিকালি যিবিলাক আছে আমাৰ, অভিযন্তা বিলাক আছে, অভিযন্তাৰ দ্বাৰা মানে সেইখিনি পৰীক্ষা-নিৰীক্ষা কৰিব লাগে মাটিখিনি মানে ভূমিৰ কেনেকুৱা কি পৰিমাণ। সেনেকুৱা এ চাব লাগে, চাই ঘৰখন বনাব লাগে কাৰণ এখন ঘৰৰ মানুহে দহবাৰ বনাব নোৱাৰে নহয়, এ সপোনৰ এখন এবাৰে বনায়। কাৰণ তেনেকুৱা দুৰ্যোগ ভাঙিল মানে মানুহজনৰ বেয়া লাগে, হয়তো সেই মানুহজন মৃত্যুৰ মুখতো পৰিব পাৰে তেনেকুৱা দুৰ্যোগত। গতিকে সেনেকুৱা ধ্যানসমূহ ৰাখিব লাগে আৰু যাতে পিছলে একো দুৰ্যোগৰ পৰা মানে তেওঁলোকৰ ক্ষতি নহয়।
উম', তাকে, উম। বাৰু ঠিক আছে বাৰু।
অহ', অহ' ঠিক আছে বাৰু। ভাল লাগিল কথাখিনি পাতি। উম', দিয়া বাৰু উম', উম'।